অ।
বাহ তোমাৰতো স্পষ্টকে আহিছে আৰু। কি কৰিছ?
এ আছো ভাত খালো অলপ আগত।
অ।
তই কি কৰিছ?
মই পঢ়ি আছো বাৰু তোৰ কি স্পষ্টকে শুনে মোৰ টো হে নুশুনে।
অ তাৰ সেই কিবা সি কিবা কৰি থাকে সি।
এ সি বহুত কিবা কৰি থাকে সি বহুত সি মোৰ লষ্ট কৰি দিলে। ভাত খালি?
ভাত অ অলপ আগত খালো। তহঁতে খালি?
মই ৰাজমাহ বনালোঁ, সেয়া সতি ৰুটি খালোঁ। দেউতাই আহি ব্ৰেড খালে। একো নাখায় গেটৰ তলা তল মাৰি থোৱা আছিলে। আহি পাইছে গেটৰ তলা খুলিব নোৱাৰে নহয় লাগি ধৰিলেহি। তাৰ পিছত সেই দা চা লৈ তলা মাৰিছো, তলা নখুলে সেইটো তলা এনেও ফলাব হল তাৰ পিছত হেই বেগ চেগ লৈ আকৌ যাব ওলাইছে, ন নাহে তাৰপিছত বৰাক খুৰা আহিলে শব্দ শুনি। তাৰপিছতে এনেকে চকী দি ৱালত চকী দি সি পিন্ধি পাৰ কৰিছে পিনে চকী দিনা। শুনিছো
উম।
উ
তোৰ ক্লাছ আছিল নাই আজি?
আজি নাই কাইলে দেওবাৰ পৰহিলে যাম নেকি চতখিলে আকৌ পৰীক্ষাই আচে। উ
অ পৰীক্ষা মানে? অ পৰীক্ষালৈ যোৱাটো কি হ'ল এতিয়া?
নাজানো সোধা নাই, পোৱা নাই একো। চাও কাইলৈ সুধো কি কৰে নহবা মই মৃগাংকক কম বোলো মোক লৈ বলা। ৰাতি পুৱা মই প্ৰথমেই নিওঁ একমাহৰ আগতে তাকেই কোৱা হৈ আছিলে। এইবোৰ টমটম চমটম কথা কলে মই তাকে লৈ যাম কিন্তু তাৰ আগদিনা ক'ব লাগিব ন। নহলে মোৰ চব লস্থ হৈ যাব।
উ অ।
ঠিকে আছে মইও আহিলো জিম গলো অফিচৰ পৰা আহি। আজি বহুত সময় কৰিলো জিম মানে বহুত সময় মানে ইমান মানুহ নাই। দুটাহে আছিল, তাৰপিছত মোক কিবা বহুত ল'ৰাটোৱে পালে পাই পেলাই সেইটো কৰা সেইটো কৰা কৈ ক মোৰ অৱস্থা বেয়া কৰি দলে, তাক মই মাৰিব মন গৈছিলে আজি।
হেৰি ৰচোন ৰ এটা কথা মোক ক এনেকে যে যিম পইচা দি লয় এঘন্টাতকে বেছি কৰিলে কি ক'ব যদি তই এঘন্টাতকে বেছি কৰ বা দিনটোত যদি দুবাৰ
সেইবোৰ কেছ নাই আৰু দুঘ তিনি ঘণ্টা চাৰি ঘণ্টাও কৰিব পাৰো কোনো একো কবলৈ নাযায়
অ হয় নিকি
অ কোনো কাউণ্ট কৰি নাথাকে কিমান টাইম কৰিছো
উম
কাৰাবাৰ চল্লিশ মিনিট যাতে কৈ হয় নিজৰ চেটকিটা কোনোবাই সদায় ডেইলি মানুহে যিব সদায় কৰে জানে ন মই আজি এইটো মাচুল ট্ৰেইন কৰিম ত সি নিজৰ ৰেপচ কেইটা মাৰিব স চট কৰিব তাৰ পিছত অলপ চলপ কাৰ্ডিও চাৰ্ডিঅ' কৰিব চেকিং কৰিব তাৰপিছত তাৰ যদি হৈ যায় সি গুচি যাব কিছুমানে শ্ল'লি কৰে কোনোবাই দুঘণ্টা লৈকে থাকিব পাএ সেইটো নিজৰ নিজৰ লগ কথা কোনো কবলৈ নাযায় যে তোমাৰতো বহুত দেৰি হ'ল বুলি
অকে এনেকুৱা চিষ্টেম তো মানে মোৰতো যোৱাই হোৱা নাই মই ভাবিছো একে চাৰি তাৰিখৰ পিছতহে প কলিতাই ম পাঁচ তাৰিখে বোলে নগাঁও পিনে ওলাই যাব তাই মই পুঁৱলি অ ঠিক আছে অ আকৌ হেৰি দেই ভক্তি মই প্লেন এটা বনাইছো মানে তোৰ তাত লৈ যাম মানে দুইটা
হয় নেকি অঁ ভাল কথা আহিবি
তাৰপিছত আমি হেৰি যাম এই যে এখন আছে যে গুৱাহাটীত যে ওপৰৰ পৰা জঁপিয়াই যায় তলত চফ চফ এইবোৰ থাকে যে সোমাই যায় যে য
হেয়াটে মেগা প্লাজাতো আছে এই মই যত ক্ৰিকেট খেলিব গৈছিলো
অ মোৰ ব সবিলাকটা ভাবিয় আ যায় নেকি মোক আজি ইংগিত দিছে আজি মই গৈছিলো নে তে নোৱাৰো প্লেন আছে এতিয়া নকও ন বাকী তে এনেকে আমি তিনটা তিন উ তলে চলে শুই থাকিম আক ইয়াত একো নাই চোন যমনি হ'ব ন কিয় ফূৰ্তি হব ভ অ মইতো তেতিয়া চেলেৰিও পাম পাই কৰি যাম
তালে বাহিবি
যাওঁ তই দুদিন মান বা এদিন মানৰ কাৰণে অ সি হেৰি সি আজি উ চেমি কণ্ডাক্টৰ কিবা ইন্টাৰভিউ দিব গৈছিলে হেৰিয়াত আহ তেজপুৰৰ তাক বোলে চেমি কণ্টাক্টৰ বহুত লৰা এজনে ন তাক দেখি বোলে এনেই যক আছে কিছুমান কিন্তু গ্ৰাউণ্ড ষ্টফ আছে মানে এই বোত সেইবোৰতো দে তাক তাৰ ডিগ্ৰীটো হিচাপত নিদিয়ে ন পিছে আমি তোমাক এতিয়াই দিব পাৰো নহলে তুমি বাহিৰত যোৱা বুলি ক'লে তোমাক আজিয়ে পঠা হি বাহিৰত নাযায় সে পোন্ধৰ হাজাৰ ষোল্ল হাজাৰ দিব চেলাৰী বাহিৰত গৈনো কি লাভ হ'ব ইয়াতে পোৱাকে হলে বোলে কেইদিনমান ৰ'ব দিছে আহিব তেতিয়া এ দিব হেয়া কিন্তু আহিও দি আছে যে হেটো কৰিছে কেন নবোদয়তো কিবা ইণ্টাৰভিউ এটা দিছে ফিজিক্সৰ মাষ্টৰ বোলে তাকো হেইবোৰ
অ ঠিকে আছে ভালে ইণ্টাৰভিউ দিব লাগে এতিয়া দিলেহে সি ক'ত পাব এতিয়া সেইটো ইণ্টাৰভিউ দিয়াই নাই আজি লেকে তাক ষ্টাৰ্ট কৰিব হ'ল আৰু
মোৰো ক'বাত ওলালে কিন্তু বি এড টো বিচাৰে যে টিচাৰৰ নবোদয় চবুদয় এপ্লাই কৰিবলে ভাল
উম
চেলাই দিয়ে থাৰ্ট ফাই মান কিন্তু বহুত খটোৱাই কে ভি নৱোদয়বোৰ বহুত ক
চবতে খটে উম বাকি কাইলৈ আৰু কাইলে অলপ ৰেষ্ট পাম বাকী আকৌতো, সোমবাৰৰ পৰা আৰম্ভ হৈ যাব কাইলৈ নুঠো গোটেই দিনটো তাৰপিছত কাইলে বন্ধ থাকে একদম ৰাতি উঠিম
ইয়ে, ইয়ে ভাবিয়ে কিবা লাগে
এনেকুৱা ভাগৰ লাগি আছে মোক গোটেই সপ্তাহটো কাম কৰি,
মোৰ মই মই নোবুজিম মোৰ ভাই মই এটা কথাই কওঁ মোৰ এইখিনি কাম কৰিয়ে ম ম বুতোৰ বুত অ বহুত হেৰি হৈ যাব মোৰ বহুত খং উঠি থাকে এনিটাইম। ত মই মানে মই নোৱাৰিম কি ইমান কাম কৰিবলে গতিকে মই এইখিনি কৰি মইতি মই এ মবিলাক চব এৰি দিব মন গৈ এঘন্টা পঢ়াব যাওঁতে নতুন ষ্টুডেন্ট এটাও আহিছে ল'ৰা এটা সিও এতিয়া ল'ব ইকনমিক্স তাক এতিয়া আছামিচ মিডিয়াম পঢ়াব লাগে মইো সেইদিনাখন আথামিছ মিডিয়ামৰ কিতাপখন মেলিছো মই তু একো বুজি পোৱা নাই। আৰে অসমীয়াত লিখি থৈছে মাইক্ৰ মাইক্ৰ ইকনমিক তাৰপিছত হে অসমীয়া ৰ'দ কিছ যে মই এতিয়া মিলাই থাকিব লগা যে এইটো কি বুলি কয় ইংলিছত এতিয়া মোক কি হ'ব কচোন। তাক এতিয়া মই ক'বাত অসমীয়াত নোটছ দিম ক'ত কি কৰিম মই তাক নাই একোৱে বুজি পোৱা নাই।
হ'ব অসমীয়াত আৰু কিয় নোৱাৰিবি ইমান টাইম লাগিব চাগে পাৰি যাবি।
এই বুজি এই পোৱা নাই, কিছুমান ওৱৰ্ড আমি এইবোৰ কহুতে
তাক ক তাক বুজা যে তুমি অসমীয়াত পঢ়ি ইকনমিক্স লাভ নাই। তুমি ইংলিছ পঢ়াব লাগিব।
পাঁচফোৰকে কিতাপ চিতাপ কিনি আজৰিছো। চব ছাবজেক্ট অসমীয়া মিডিয়ামত লৈছে।
নহ'ব নহয় সি কলে নহ'ব কিতাপ কবি হাও হয়।
ইংলিছ মিডিয়াম ল'ব লাগে এতিয়া ইংলিছ চাবজেক্ কেনেকে পঢ় আছো তেনেকে ল'ব লাগে এইকেইটা চাবজেক্ট অসমীয়া মিডিয়াম ল'য়নে?
উম
মই তাক কলো ভেবেলেন গুচছ এক্সাম্পল এটা দিয়াচোন? ভেৱলেন মানে লাস্কজাৰি গুছ অফ, ভেবলেন গুডচ মানে যিবোৰ গুছৰ প্ৰাইচ বাঢ়ি গ'লে মানুহে ধনী মানুহ বিলাকে ষ্টেটাছটো মেনটেন কৰি থাকিবলে এক্জাম্পল কি দিছে জান, লুই ভিতৰত উ আই, গুচ্ছি একজাম্পল দিছে
এ ভগৱান
লুই ভিতৰ ওলাৱ তোৰ ৰ বাকী হেৰি কি খবৰ তোৰ লগৰ তোৰ
অভিলাষ
অঁ আহেনে নাহে তোৰ ৰুমলৈ।
সি অহা নাই কাইলে। জানো আহি ওলাবহি পাৰে এপাক।
আমিতো মইতো গ'লেতো মই এক নম্বৰতে ফে যাম অঁ হেলমেটলৈ অঁ আমিতো দুটা যাম। দিগদাৰ হ'ব। আমি পাব্লিক ট্ৰাছপ্ৰোট ৰ্টেভেল কৰিব লাগিব। খুব ফুৰিম বা। তই অফিচ যাবি, অঁ মাই গড। চানডে হলে পাম বাৰু।
এদিনতে আমনি লাগিবতো গুৱাহাটীত ঘূৰি পেলাই।
নেলাগে নেলাগে।
নেলাগে যদি ভাল খৱৰ।
কেইখনো আৰু লাগে
উম।
ভাত কি দি খালি তই?
ভাত, বইল দিম ললোঁ। তাৰপিছত এনে দালি টাইপ কিবা অলপ বনালো। হেনেকে খালো আৰু কিবা কিবি ইমান খাচ একো নাই।
কালি মই ব্ৰইলাৰ মাংস হেৰি বইল খাম বুলি ভাবিছিলো ইও খাব নোৱাৰিলোঁ। বয়লকে বনালো আলু চালু দি তেল দি অকমান বনালো পপিকাম দিছিলো। টেষ্টি আছিল।
উম।
তৰা ড্ৰাই ফ্ৰাই টাইপ মানে একদম ত।
এনেকে ভাল লাগে।
ম মজা বনাইছো পাইছো পাইছো। দেই আৰু এতিয়া শুই থাক মই অকমান পঢ়ো।
শুই যা শুই যা অঁ পঢ় পঢ় মই শুই যাওঁ অ আ' হব দে গোত নাইত অঁ